শুনি আছ?
অ', কি কৰি আছ?
আৱাজটো কিয় আহা নাই শুনিছনে? অ' অ' শুনিছোঁ অ' মও শুনিছোঁ দে এতিয়া অকমান দেৰি কেতিয়া আহে মানে
অ' অ' কি ক নাই, নাই ভাত খোৱা নাই। ভাত বনাই আছোঁ।
বনাই আছোঁ। আজি তই বনাইছনে, মানুহটোৱে বনাইছে?
মও বনাই আছোঁ দুইটাই বনাই আছোঁ।
অ' দুটা বনাইছোঁ যদি ধেও কিবা কিনি বনাইছোঁ।
নাই দে কিবা কিবি বনোৱা, মানুহটোৱে আধা বনাই, মই আধা বনাও, মন গ'লে তেওঁ গোটেই খিনি বনাই এনে মানুহ কণী বনাম যে
অহ'অহ'
গাড়ীখন মোৰ ভাল তই নবনাও কিনি কণী ডম বনাম যে
কণী ডম
মা মানুহটোৱে ইমান ভালকে বনাব নাজানে সেইকাৰণে মই বনাম।
অ' হয়, ইমানো টানো নহয় ন তোমাৰ বিলাহী দিয় নে নিদিয়।
নিদো নিদো বিলাহী দিলে বেয়া পাওঁ আমি খাই অ' আলু দি আলু দি বনাও।
অ' মচলা খিনি দিবা ন? কি জালুক জীৰা, আৰু কি দিম?
চব দিওঁ জীয়া চিৰা মছলা মিট মছলা চিট মছলা চব মাৰো।
অ'।
অকমান দিলেহে আলু খিনি বইল কৰি লওঁ কেতিয়াবা বা এনেও হেৰি কৰিলও। কণী ভুজিয়া এনেকে বনাম আৰু উ ইমান ঘৰৰ মানুহে খোৱা ইমান হেৰি কৰিব নাব নালাগে আৰু
অ হলে হলা দে
বনাই দিলও হল আমাৰ সিহতে একক ম মছলা ইমান নাখায় কমাই খাই মছাটো কমাই দিব লাগেমাৰ
এ ভালে কৰিছ তাই নোখুৱাই ভাল মচলা
উম মচলাটো কমাইে দিব লাগে।
কমাই দিলে ভাল লাগে আচলতে আমি এনে বেছি দি পাও ভাল নালাগে সেই
আৰু তাতে কণীহে বনাম আকৌ পথাৰলৈ গৈছিলো পথাৰৰ পৰা কলমৌ, ছিঙি আনিলো।
কলমৌ আমাৰ এইপিনে নাই। ঘৰখনত
পথাৰত মই পথাৰত গৈছিলো ভাটিপেলাই ছাগলীৰ ওচৰলৈ
আহ অ
ছাগলী ওচৰ ছাগলী চাই আছিলো আকৌ কলমৌও ছিগি আছো দুইটা কৰি আছো কলমৌ শিকিলো ভেবেই ভেবেইলতা শিকিলো।
অ ভেবললতা কি পথাৰ। তেনেক বেলেগত
পথাৰতে আছে এই হেৰি হেৰিত আৰু এনে পথাৰতে ওচৰতে আৰু লগতে অ ভেবেলী লতাও ছিগিলো অলপ ভেবেলীতা খিনি কাইলে খাম সেইকাৰণে আজি কলমৌ কেইডালকে ভাজি
অ দুবিধ হলে আকৌ কোন হয় সেনেকুৱাই হয়।
নে মাছ আনি পেলাই ভেবেলীলতা সতি খাম কাইলৈ
অ মিক্সিত পিচি লবি আৰু নহলে পাতাত
অ পাতাতে পিচিম আৰু মিক্সিটো নাই বেয়া হ'ল আমাৰ
পাতাত পিচিলে বস্তুবিলাক ভালহে লাগে খাই বুইছ
অ পাতাত পিচিবলৈ কষ্ট হয় হাতৰ বিষ হৈ আছে যে কিন্তু তেওঁ এতিয়া পাতাতে পিচিম আনিছ তিয়া কষ্ট ইমান ধুনীয়া ধুনীয়া অলপ আনিছো অ তাৰপিছত একে সেইকাৰণে বো ভেবেলীলতা কেইডাল কাইলৈ মাছ অকন ৰখাই পেলাই বেপাৰী পা
অ
এতিয়া কল্মৌ কেইডালকে খাও আ।
মই খুব ভাল পাওঁ ভেবেলী লতা মাছ দি পেলাই। মাছ নিদিলেও মানে খালি মই কি কৰো আলু দি। তৰকাৰী বনাই।
অ আলু দিয়ে বনাই খাওঁ আমিও।
জোল বনাই খাই ইমান ভাল লাগে ন?
বৰো বনাও দুই
অ বৰ বৰো ভাল লাগে, তৰকাৰী খিনি মই বেছি শুৱাদ। পাওঁ আ।
ভেবেলী লতাটো হ'লে মানে খাবলৈ কিবা এটা ভাল লাগে হয়? ভেবেলীলত।
ভাল লাগে সচাকে মই ভাল পাওঁ। আমাৰ আকৌ ল'ৰা ছোৱালীয়ে গোন্ধটোতে বেয়া পায়, আমি বোলো আমিহে জানো বনোৱা। পিছত ইমান টেষ্টি লাগে বোলো।
কোলা বস্তু দেখিলেও বেয়া।
অ কোলা যে তাতে বস্তুটো বুলি একেবাৰে অ কিমান। ভাল আমি এইবিলাক খাই খাই ডাঙৰ হৈছোঁ। খাই ভাল পাওঁ। সিহঁতি তাৰ পৰা নেদেখি নেদেখি তহঁতৰ ভাল দে ল'ৰা ছোৱালীকেইটা।
আমাৰ লৰা ইমান নে। খায় ছোৱালীয়ে খায়। ছোৱালীয়ে ভেবেলীলতা চেবেলীলতা ধুনীয়াকে বৰ চৰ ধুনীয়াকে খাই তাই
অ অ আমিও আগতে সোদাই খাওঁ, বৰ বনাই দিলে
তাই বনালে একে গৰমে গৰমে চাৰি পাঁচটা মান খায়েই দিয়ে বৰ
আহ তাত কি কি দিও আৰু বৰ বনালে? -
অ আদা নহৰু দি দিওৱা জ্বলা অকণ দি দিওঁ আও। জ্বলা অকণ দি দিওঁ
পিঠাগুৰি আমা মায়ে আগতে পিঠাগুড়ি দিয়ে
মই কিন্তু পিঠাগু়টো পিঠাগু়ৰি দিয়ে কিন্তু মই নিদিওঁ মই। খালি ভেবেলি লতা দি বনাও মানে কি পিঠাগুৰিটো দি অ খালী ভেৱেলি লতাটো দি খালে ভাল লাগে মানে শুকানকে পিচিব লাগিব কিন্তু পানী দি পিচিলে পানীৰ নিচিনা হলে নহব।
অ।
মানে খালী ভেৱেলি লতাটো কিবা বেছি ভাল লাগে খাই ও ৱে পিঠাগুৰিটো দিলে আকৌ পিঠাটো সে পিঠা নিচিনা হেৰি নে না লাগিব হয়
অ ভেবেলী লতাটো খালি দিলে হেৰি লাগি নধৰে
অ নধই নধই অকমান তেল অকমান দিব হেৰি কৰি অকমান সময় সিজা পিছত লাগি নধৰে নহয় তাতে নসিংহ পাত কেতামান দি দিব লাগে নৰসিংহৰ পাত কেইটা দিলে আও ধুনীয়া লাগে খাই
আও ধুনীয়া লাগে এই এইকেইটা বস্তু আও একেবাৰে পুৰা মিল জোল না মেংগ পাত সে ভেবেলি লতা উম
একেবাৰে মানে বহুত চিগিছো আও দেই হে সেইবিলাক কা বোৱাৰীজনিকো কেটামান দিমগে বুলি ভাবিছোঁ হে কাইলে বুলো কাইলে তাইকো কেটামান দিম নহলে পাৰিলে তাই মিক্সিতে পিচি আনিমগে তাই কো দিম কেইটামান
অ তাতে পিচি আনিবি আ অকমান দি থৈ আহিবি আ সেইটোয়ে সহজ হব যা পাতত কৰি থাক
অ ছাগলী চোৱাব গ'লো যে চোৱাব গৈ পেলাই সেয়া কৰি আছো কলমৌ আমাৰ পথাৰত কলমৌ আছে নহয় ঢেৰ কলমৌ আছে
আমিয়ে আমাৰ এখনত নায়ে কলমৌ ইমান বিচাৰিলো মই এদিন দুডাল এডাল পালো লোৱাই অ তাৰপা মানে দুই অত এডাল ত'ত এডাল এনেকে এতিয়া তাকো নাই। কিয় জানো হোৱা নাই এইফালে হাল বোৱা নাই কাৰণে নেকি কি
উম আমাৰ ইয়াত কলমৌ আছে কলমৌ খিনি দেখিলে চিঙু চিঙু লাগে সেইকাৰণে পতাত বহি থেকাতকে সেয়াকে ছিগি আছোং গৈ পেলাই কি কৰি থাকিম হে পানী নাই পানী নাই পথাৰত গৰু দিয়া ওচৰত যে পানী নাই তাতে
তাব
অ ধুনীয়া লাগে খাই আগতে আনি খাই আছো নহয় আমি। আনি খায়ে থাকো আমাৰ মালিক আনিয়ে থাকে আও। মই মালিকে আনি থাকিলেও মই কেতিয়াবা গলে মইও আনো কেতিয়াবা চিকিব, আকৌ মানি মুুনি খৌ মানিমুনিটো যে,
আহ আহ
সৰু মানিমুনিটো উঘলি আনো।
আমাৰপিনে ডাঙৰটোহে হৈছে, ডাঙৰ মানিমুনিটো। সৰুটো হোৱাই নাই ইমান।
থাকে পথাৰ সেইখন পথাৰত।
উম নাই পথাৰ লৈ লৈ হয় বস্তুবিলাক ন?
অ সৰু মানিমুনি আকৌ আকৌ সৰিয়হৰ দিনত দৌন, দৌন শাক টো হয়, দৌন
অ অ দ্ৰোণটো হয় সৰিয়হৰ দিনত, ইমান ভাল পাও মই সেইটো দোৰোণতটো। কিনি কিনিও খাওঁ।
অ আমি হে আমি পথাৰ পৰাই আনো আমাৰ, পথাই সৰিয়হৰ দিনা আমি দৌণ শাক বুটলিব যাওঁৱে। আমাৰ আনুগৈ ওচৰতে পথাৰখন যে আমাৰ। আমাৰ বাৰীখন পাৰ হৈ মানে পথাৰখন আও। অ তাতে মানে দ্ৰোন শাক হয়, দ্ৰোন শাক আনিব যাওঁ।
দোনতটো যেন খোৱা বহুত ভাল শৰীৰৰ কাৰণে।
অ আও খাই লৈ পিছত ভোক লাগে যে, বহুত ভোক লাগে। উম, দ্ৰোণ শাকটো আনোয়ে খাওঁ, দ্ৰোণ শাক খাওঁ, কলমৌ আনিটো- খাওঁৱে মানে বায়ী বস্তু বেছিকে, জেগা বিলাক ভেই বস্ত
সেইটোৱেটো। আমাৰ আকৌ বাহিৰৰ সোপা খাওঁতেই মানে শৰীৰ যায় বেমাৰ আজাৰ পাইছে।
কিনা পাচলিতো আমাৰ ইমান খোৱা নাযায়েই, বেঙেনাটো কেতিয়াবা আনিলে খাওঁ বেঙেনাটো খাওঁ। কেতিয়াবা লেচেৰীমাহ কিডাল খাওঁ। আৰু ইমান অইন পাচলি আমাৰ ইমান নাখায় পোৱালি কি টাও নাখাই। ম-ময়ো নানো হেই সেইকাৰণে তাহাতক কিনি আনি পেলাই এনেই গেলাই কি লাভ আজিকালি আনি-আনি পেলাই পিছদিনাখন থৈ দিবি গেলিয়ে যায়।
গেলিয়ে যায়, বস্তুবিলাক।
সাৰ দি যে, বে হেৰি কৰে।
তেতিয়াহ'লে চাচোন শৰীৰৰ কাৰণে কিমান বেয়া হয়, শৰীৰৰ কাৰণে কিমান হানিকাৰক। উম সেইটো বস্তু ত' আমি তাকে খাই আছো, শৰীৰ ত বহুত লোকচান সেইকাৰণে হৈ আছে যে মানে বেমাৰ বেমাৰৰ মই যে ভৰি বিষ কিবা বিষ সেইকাৰণে কিজানি হৈছে
অ' ফ্ৰিজত থ'লেও গেলি যায় গম পাইছ নে নাই।
অ গেলি যায় ফ্ৰিজত থ'লেও বস্তুত হেয়ি
মানে কি এনেই থৈ দিলেওতো গেলি যায়ে। এনে থৈ দিলেও গেলি যায় আকৌ ফ্ৰিজত থৈ দিলেও গেলি যায়। হুম
কিছুমান ধনীয়াত পিয়ৰ বিলাক চাবিচোন তই বাহিৰত তে পেলাই থ তেওঁ হে হেৰি গেলি নাযায়, শুকাই যাব গেলি নাযায় আৰু কিছুমান‌ একে ফ্ৰিজতো, ফ্ৰিজত থৈ দে তেয়ো গেলি যায়, উম। সেই তাতে বুজি পোৱা যায় আও হয়নে?
অ, সেইকাৰণে এইবিলাক খোৱাই ভাল। বাৰী বস্তু বুটলি বুটলি অ খুতৰীয়া চুতৰীয়াও থাকে আমাৰ ইয়াত খুতৰীয়া বালি
অ অ সেইটোও বৰ ভাল লাগে খাই। হয়
অ, বালিহতে মাছৰ সৈতে খাই ইমান ধুনীয়া লাগে।
ই, হানা, হানাটো যে সেইটো ন।
অ, বালি সুটোৱে ডিজাইনৰ নিচিনা পাত এটা যে।
অ, এযাত যে অ হেৰি বালি, বালি নিচিনা যে
অ অ অ সেইটো আকৌ হেৰিটো অ সেইটো খাব লাগে। খুতীয়াটো সদিও ভাল লাগে খাই।
অ, আৰু এয়া এইয়া হান হানে যে গছ। জাল চাই জাল
অ সেইডাল সেইডাল সেই সেইডাল হেৰি হাতী খুতৰীয়া নে কি বুলি কোৱা হাতী খু
অ', অ', নাম নাজানে , অ, থাইডাল মই খাই পোৱা নাই। আমাৰ এই সৰিয়হৰ লগত বোলে বনাই
মই চাই নিচিনাকে বনাই খাবি
মইচা নিচিনাকে উম, খাব লাগে, পাবও লাগিব নহয় সেয়া ঠাইত হে হেৰি
অ, আমাৰ এইফালে এয়া নামঘৰ বাটটোতে আছে, আমাৰ নামঘৰ এটা আছে যে নামঘৰত টো বাটতে ধেৰ হয়।
কিছুমান হা যতে, ত'তে দেখো আগতে উম গাঁৱত, আজিকালি আকৌ আমি এইবিলাক এইফালে টাউনৰ চাইডে নেদেখে
অ, আমাৰ আকৌ কাটি-কাটি কোনো লৈ লৈ হে যায় আমি মই দুদিন মান খাইছিলো দেই, এই কাটিবলৈ বৰ কষ্ট হয়, শাওন থাকে যে।
অ, কাটাটো কষ্ট ন? এই হেৰি আ আগ কদালত ধৰি লৈ পেলাই কাটি পেলাই লাহে-লাহে এনেকে আকৌ দাখন চাকুখনত কটাৰিখনে এনেকে-এনেকে মাৰি দিলেই হ'ল আৰু। থিয় হৈ, হৈ, বহি-বহি কটা বস্তু নহয় আৰু সেইটো।
অ', অ', সেই
তাকে খাই থাকিবি দে, তহঁতৰ ওচৰ সুবিধা পাওতে। উম, ডাঙৰ-ডাঙৰ হৈ
অ সেইবিলাক সেইবিলাকেকে বেছি খাব লাগে আকৌ সেয়া খাওঁ অ'
তাৰপৰা হেৰি মাটিমাহ খাৰ দিয়া তৰকাৰীটো, মোক একে বিৰাট খাব মন গৈ আছে, অ' হ'ব দে। হ'ব দে হ'ব দে অ, ভাত পানী খাই লও যা অ
উম অ খাবি, হ'ব দে পিছত কথা পাতিম দে।
উম উম আহ